হয় খিনি জোগাত ধুনীয়াকে আৱাজটো আহিছে এইখিনিতে থাকিবি লৰা ছোৱালী।
আহ আহ। ছো কি হৈ আছ।
মন ল ন আ কাপোৰ কেইটামান ধুই আছিলো? কাপোৰ কেইটামান ধুই আছিলো? অ আকৌ মাতটো হেৰি হৈ গৈছে অ। ক বেয়া বে হৈ গৈছে কিন্ত। মাতটো আকৌ ভ বেয়া বেৰি হৈ গৈছে ভাল জাগা অক যাচোন। আৱাজটো মানে ক্লিয়াৰ অহা নাছিলে যে মাতটোতোৰ আহ এবাৰ আহে এবাৰ যায় সেনেকুৱা হৈ যায়গৈ মানে হৈ আছে এতিয়াও। তাৰাপা ভাত খালি। অ অ মইহে মোৰ তাতহে মানে আৱাজটো।
শুনিছ হেল্ল। হেল্ল' অ মান কছু এনেকে দালি খৈনি বনাম।